হেল্ল'!
হেল্ল'!
কি কৰিছা?
এইয়া এনেই বহি আছোঁ।
ভাত খালা?
খালোঁ, খালোঁ। আপোনালোকে খালে?
অ', খালোঁ, খালোঁ। এতিয়া খাই উঠিছোঁ আমি।
অ', অ'।
তোমালোকে কিহে খালা?
আমি মাংস।
মাংস। কি মাংস?
খাহী মাংস দি খালোঁ।
খাঁহী মাংস! ইমান গৰমত খাহী মাংস খাইছে!
এই আমাৰ তাত মানে ডেইলি মাংস আনিয়ে থাকে ন'! এতিয়া এদিন ব্ৰইলাৰ আনিব, এদিন খাহী এনেকে চলি চলিয়ে থাকে মানে।
ডেইলি মাংস খোৱা?
ডেইলি অ'।
ডেইলি মাংস খোৱাটো ভাল নহয় দেই।
অ', ভাল নহয়। মই বেছি নাখাওঁ এই মা আও পাপাই খায় আৰু।
পেছাৰ নাই?
নাই, নাই পাপা পেছাৰ নাই।
মাৰো নাই?
নাই।
ঠিকে আছে, নাথাকিলে বাৰু ভালেই। নাথাকিলে তোমাৰ এ, খাহী মাংসা, চাংস খাই দিব পাৰি। কিন্তু প্ৰেচাৰ থাকিলে প্ৰব্লেম হয়।
অ', প্ৰেছাৰ নাই। কলেষ্ট্ৰলহে আছে।
শুলাই নেকি?
হা, হা
অ', কলেষ্ট্ৰল থাকিলেটো তোমাৰ বাচি কৰি খাব লাগে ন'!
অ', বাচি কৰি খাব লাগে।
হেল্ল'!
অ', শুনি আছোঁ।
উম, সেইটোতো হয়য়ে। অ', শুনি আছে ন'!
উম, উম।
হেল্ল'! শুনিছা?
শুনিছোঁ, শুনিছোঁ।
হেল্ল'! অ'। বাছি কৰি খাব লাগিব কলেষ্ট্ৰল থাকিলেও তোমাৰ কিছুমান বস্তু খাব নালাগিব কলেষ্ট্ৰল থাকিলে।
অ'।
তাৰোপৰি আকৌ নিজেও কিবাকিবি এক্সেচাইজ কৰিব লাগিব তেতিয়াহে।
অ', এক্সেচাইজ কৰিব লাগিব, মৰ্ণিং ৱাকতো যাব লাগে কিন্তু নাযায়।
অ', বৰ্তমান এতিয়া কি কৰি আছা তুমি?
মই আপোনাৰ আই টি আই প্লাছ ডিগ্ৰী কৰি আছোঁ।
অ', ডিগ্ৰী কৰি আছা ন?
অ', মই তেজপুৰ কলেজত ডিগ্ৰী কৰি আছোঁ।
তেজপুৰ কলেজত ঠিকে আছে, ভালদৰে পঢ়িব লাগিব।
উম, উম।
কিহত এইবাৰ লাইন কিবা তুমি মেজৰ লৈছানে?
মেজৰ লৈছোঁ অ', ইংলিছত মেজৰ আছে।
অ', ইংলিছত অ'। ঠিকেই আছে, মেজৰ লৈছা ভালকে মেজৰ লৈ পঢ়া ভাল এম এ কৰিবা।
উম। নাই মই ডিগ্ৰীটো মানে এনেইহে লৈ থৈছোঁ, আই টি আই কৰি আছোঁ ন'। আই টি আই টোত বেছি ফকাচ দি আছোঁ মানে।
অ', আই টি আইটো বেয়া নহয়, আই টি আইটো ভাল, আই টি কি কোন ডিপাৰ্টমেণ্টত কৰিছা?
মই ইলেক্ট্ৰিচিয়ানত।
অ', ঠিকেই আছে সেইটো। সেইটো তোমাৰ, সেইটো তোমাৰ ভাল অ', লাইনটো ভাল লৈছা। ভৱিষ্যতলৈ কামত আহিব, তোমাৰ ধৰাচোন চাকৰি তাকৰি নহ'লেও তুমি এইবিলাক কৰি থাকিলেও ঘৰুৱা কিছুমান কামত বহুত হেৰি আছে ইনকাম আছেতো।
অ', হাতৰ কামটো থাকিলে ভাল মানে আৰু।
সেইটোয়ে মানুহৰ আজিকালি হাতৰ কাম লাগে হাতৰ কামটো হ'লেহে মানুহে কাম কৰিব পাৰিব আৰু তুমি শিকিবও পাৰি শিকি থ'লে তোমাৰ মানে আই টি আইটো শিকি থ'লে তোমাৰ মৰণ নাই বুজিছা। মি বহুত কিবা কিবি, কম্পেনীয়ো‌ পাবা। আৰু চৰকাৰী চাকৰিও পাবা, মানে আই টি আই টোৰ ওপৰতে
আই টি আই কৰি পেলাই ৰেলৱেত চাকৰিটো পাই গ'লেটো আৰু টেনচনেই নাই আৰু।
আ ৰেলৱেত কৰিলেতো আৰু তোমাৰ আৰু মজাই মাৰিলা।
অ'।
সেইটোতো বহুত ভাল এই যে, ভাগ্যৰ লগত কথা উম। তাকেতো ভাগ্যৰ লগত কথা ন' যদি চাকৰি হৈ যায় তেতিয়া ভালেই হ'ল আৰু। ৱেলইন্সটিটিউট পাৰিলে ভাল, অইলৰিফেনেৰিটো কৰিবলৈ পাৰি। আছে। তাত কৰিম তাত পাব কাৰণে চেষ্টা কৰিবা।
অ', আকৌ এই নেভি বিলাকতো মাথা মাৰিছোঁ মানে নেভিত যোনবিলাক জাহাজ হ'লে ন' তাতো ইলেক্ট্ৰিচিয়ান দৰকাৰ হয়, ন?
অ', তাত দৰকাৰ হয়। ঠিকে আছে তোমাৰ লাইনটো বেয়া নহয়, তোমাৰ লাইনটো ভালেই। তুমি আগুৱাই যোৱা, কৰিবলৈ বিচৰা আৰু মানে কি ঘৰত বহি থাকিলে তুমি নাপাবা তুমি এতিয়া ধৰা প তোমাৰ যদি শিক্ষা থাকি যদি তুমি যদি ঘৰত বহি থাকা তুমি ঘৰত বহি থাকিলে জানোঁ পাবা? বিচাৰিব লাগিব হয়
উম, এপ্লাই কৰিব লাগিব। আই টি আই মই এই জাষ্ট আপোনাৰ পৰহি দিনাখন মই ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো দি উঠিছোঁহে আৰু এক বছৰ আছে মোৰ।
অহ আৰু হেৰি কি কয়, এতিয়া কেইটা কেইবছৰ পঢ়িব লাগিব আই টি আই
আই টি আই দুবছৰ, ইলেক্ট্ৰিচিয়ানৰ কৰ্চটো দুবছৰ হয়।
দুবছৰ হৈ নহ দুবছৰ কৰ্চটো কৰি লোৱা কমপ্লিট কৰিবা দেই, কমপ্লিট নকৰাকে নাথাকিবা।
নাই নাই, আই টি আইটো কমপ্লিট কৰিলোৱেই।
কমপ্লিতটো কৰিলে তোমাৰ তেতিয়া চাৰ্টিফিকেতটো পাবা। কমপ্লিতটো নকৰিলে তোমাৰ চাৰ্টিফিকেট নাপাবা, কমপ্লিতটো কৰাৰ ওপৰতেই কথা, ভালকে পঢ়া
চাৰ্টিফিকেট খনৰ কাৰণে কৰি আছোঁ মানে গভাৰ্ণমেণ্ট হৈ নহ সেইখন আৰু গভাৰ্ণমেণ্ট চাৰ্টিফিকেটখন বেছি গুৰুত্ব আছে।
সেইটোতো হয়েই। অ সেইটোৱে তুমি এতিয়া গভমেণ্টত কৰিছা ধৰা তোমাৰ চিন্তা নাই, তুমি কিবা এটা নহয় কিবা এটা জব পাবাই।
উম
আহ‌ গণেশ, চাবলৈ গলে আচলতে উম গভমেণ্টতে কৰিব লাগে, এই প্ৰাইভেটত কৰি লাভ নাই।
অহ
প্ৰাইভেটত তোমাৰ এহ‌ এখন কাম নিদিয়েটো চাৰ্টিফিকেটে সেইটো কাৰণে যিমান কাম দিয়ে প্ৰাইভেটখনে সিমান কাম নিদিয়ে।
নাই নাই।
কিন্তু কলেজ বন্ধ, তুমি ফুৰিবলৈ যোৱা নাই?
নাই মই ফুৰা চুৰা নকৰোঁৱেই মই ঘৰতে থাকোঁ। কোৱা
অ কিয় গৰম বন্ধতো ফুৰিবলৈ কলৈকো নোযোৱা নেকি?
নাই নাই মোৰ ফুৰা চখাত মানে চখ নাই।
চখ নাই, তোমাৰ চখটো কিহত আছে?
তেনেকৈ নাই এনেই ঘৰতে বহি গেম খেলি থাকোঁ আৰু বাছ টাইম পাছ কৰি থাকোঁ।
অ ঘৰতে বহি থাকা মানে, এনে তুমি এতিয়া ধৰা অইল কাম এনেই বেলেগ নকৰা আৰু ঘৰতে ক্লাছলৈ যোৱা আৰু ঘৰলৈকে আহা ঠিকে আছে বাৰু তেনেকে ফুৰা চিকা নকৰা যদি আজি কালি কিন্তু তথাপিতো অকমান ফুৰিব কৰিব লাগে আৰু হয় নহয়
লাগে বাৰু কিন্তু মানে মই যোনটো টাইমত ফুৰিব যাব লাগে সেইটো টাইমত মই মানে ফুৰিয়ে থাকোঁ।
অহ শুই থাকা।
অহ অহ ৰাতি মানে মই ৰাতি নোশুৱেই মই ৰাতি চাৰিটা পাঁচটাতহে শুও ৰাতিপুৱা।
ৰাতি কি কৰি থাকা?
সেই ৰাতি, এহ চিনেমা আছে নহ। চিনেমা বিলাক চাই থাকোঁ মানে।
অ ইমান টোপনি খতি কৰি থাকিলে বেয়া স্বাস্থ্যটোও বেয়া হয়। আৰু তোমাৰ বেছি মোবাইল চাই থাকিলে তোমাৰ চকুৰ পাৱাৰটো গুচি যায়।
সেইটো হয় বাৰু কিন্তু মানে মোৰ ৰুটিনটোৱে চেঞ্জ হৈ গ'ল তোটেলী
আকৌ তেতিয়াহলে ৰাতিপুৱা সোনকালে উঠি পেলাই তুমি ক্লাছ কৰিবলৈ যোৱা কেইটাত?
মই কেতিয়াবা নোশুই পেলাই গুচি যাওঁ, কেতিয়াবা এঘণ্টা শুই গুচি যাওঁ।
অহ সেইটোৱে না শুব লাগে। সময়মতে মানুহে মাজ সময়মতে শুব লাগে। বা আজিকালিতো মানুহেটো বাৰটাতে ভাত খায়, কিন্তু একচুৱেলি চাবলৈ গলে সাতটা বজাতে ভাত খাব লাগে।
অ' আগৰ মানুহেতো সাতটাতে খাই দিয়ে সাতটা আঠটা।
উম, সাতটা বজাত। সাতটা আঠটাত ভাট খায় কিন্তু আজিকালি ফেশ্বন এটা হৈ গ'ল মানুহে বাৰটা বজাত দহটা বজাত, ইয়াত এঘাৰটা বজাত তেনেকে হে ভাত খায় মানুহে। ভাত খোৱা যেনেকৈ ভাত খোৱাৰ পৰা মানুহৰ শৰীৰৰ বেমাৰো বেছি হৈছে। দেহ শক্তটো কমি যায়, সেইকাৰণে মানুহ বেমাৰ বিলাক বেছি হৈ যায় হয় নে?
উম উম।
তাকে আকৌ খোৱাদ টো খাদ্যয়তো খাই ধৰা। তুমি দহটা বজাত শুয়ে যাব লাগে, কিন্তু আজিকালি আমাৰ দহটা বজাত শুৱা নহয়েই। বাৰটাও বাজি যায়, এটাও বাজি যায়।
আমাক কাকাহঁতৰ গাঁও ফালেতো সাত তাতে খাই দিয়ে ভাত।
উম। তাকে সেইবিলাক আৰু কি কবা আৰু নহলে আজিকালি যুগতয়ে হৈছে যেনেকুৱা।
অঁ।
মানুহে আৰু দেৰিকে দেৰিকে শুলেহে আজিকালি ফেশ্বন। সোনকালে শুলে কি গাঁৱৰ জেগা বুলি ভাবে ন। গাঁৱৰ মানে সোনকালে শুয়ে। তোমাৰ উম, টাউনীয়া মানে উ কৰিলে টাউনীয়া মানে ফোন কৰিলে, ই তোমালোকে শুলাই নেকি গাঁৱৰ মানুহ সোনকালে শুই যায়। টাউনৰৰ মানুহ বিলাক ইমান দেৰিলৈকে থাকে।
উম।
মোক আৰু কয় আৰু কিবা- কিবি কথা।
উম।
মানুহক মোক মানে আ কিন্তু ডক্তৰ বিলাকে কিন্তু নিয়ম নিয়ম, কিছুমান পালন কৰে দেই, তেওঁলোকৰ সেইকাৰণে চেহেৰা। স্বাস্থ্য সকলো ফালৰ পৰা ভাল হয় বেমাৰ আজাৰও তেওঁলোকৰ ইমানে নহয়।
অঁ।
কিন্তু আমাৰ মানুহখিনিহে তোমাৰ মানে আৰু। একো নিয়ম নাই ন। যেতিয়াই মন যাব তেতিয়াই খাব, যেতিয়াই মন যায় তেতিয়াই শুব।
উম উম।
মানে মনটোৰ ওপৰতে কথা আৰু। হেল্ল' হেল্ল' শুনিছা?
উম উম।
এতিয়া কি বিচনাতে শুইয়ে আছা নেকি?
নাই-নাই, চোফাত বহি আছো এতিয়া।
অ', চোফাত বহি আছা, মাহঁত আছে নে-
মাহঁত আছে- আছে।
মা হত শুলে।
নাই এতিয়া নাই, মা হতেও দেৰিকে শুৱে, চাৰে বাৰটা বাৰটামানত।
ইমান দেৰিকে শুৱে, কি কৰে।
এনেই মোবাইল চাই কিবা আকৌ এনেই লুডু খেলি থাকে।
অ'। ঠিকে আছে বাৰু, ইমানো আকৌ মোবাইল চোবাইল বেছি চাই থাকিলেও দিগদাৰ। চকুৰ ৰশ্মিটো বহুত কমি যায়গৈ।
অ' এই আমাৰ পাপাৰ মাজতে চকু অপাৰেশ্যন কৰাই আনিছোঁ হে।
ক'ত কৰালা?
এই হেৰি নেট্ৰালয়।
অ' এতিয়া ৰেষ্টত আছে চাগে।
নাই ৰেষ্টু লোৱা হ'ল আৰু আজি চাৰিমাহ চাৰিমাহ কমপ্লিট হ'ল। এই ৰেতিনাই ফাটি গৈছিল মানে।
অহ' কিহৰ কিবা কষ্ট পাইছিলে নেকি?
জানোঁ তাকেতো ধৰিব নোৱাৰিলোঁ। এনে ডক্তৰে কোৱা মতে প্ৰেছাৰ মাৰি দিলে বুলি কৈছে।
অ' প্ৰেছাৰ আছে চাগৈ প্ৰেছাৰতো জোখা হোৱা নাই চাগৈ।
নহয়, নহয় এনেই মানে মানুহটোৰ গাত প্ৰেচাৰ নাই, চকুতো মানে এক্স টাৰ প্ৰেছাৰ এটা মাৰে, সেইটো প্ৰেছাৰ মাৰি পেলাই ফা টিছে বুলি কৈছে।
উম। এতিয়া চকুৰটোত কি হেৰি হৈ আছে, এতিয়া এতিয়া কেনেকুৱা আছে।
এতিয়া ঠিকে আছে মানে অপাৰেচন কৰি দিলে ন ৰেদিনাত।
অ'।
এতিয়া মানে লাহে লাহে লাহে লাহে মানে পাৱাৰটো আকৌ ঘূৰি ঘূৰি আহে আৰু
উম, এই বাকী প্ৰব্লেম পাৱাৰটো আহিবলে যে টাইম লাগিব ন।
উম, টাইম লাগে মানে, পাৱাৰটো আকৌ আহোঁতে।
এতিয়া কি চেকাপলৈ আকৌ তালৈ যাবলগীয়া হৈছে নেকি?
চেকাপলৈ দুমাহ নে তিনিমাহৰ মূৰত মাতিছে, এটা এটা চেকাপৰ পৰা আহিলোঁ। আকৌ ইয়াৰ অ' মই মইয়ে গৈছিলোঁ বাৰু, কিন্তু মানে সেই এই এইবাৰ নগলোঁ এইটো চেকআপত।
অ'
যোৱাবাৰ মানে মই অপাৰেচন কৰোঁতে মানে দু দুদিন পোৰা লাগাতাৰ গাড়ী চলাই গলোঁ ন। অহা যোৱা কৰি দিওঁতে মানে টোপনি নহ'লেই মোৰ।
এই দেউতাই কিবা কৰি কিবা ডিউটি কৰে।
অ' এই দি চি অফিছত কৰে।
অ' ডি চি অফিচত কৰে, এতিয়া এতিয়াটো যাব লগা চুতি লৈ আছে চাগৈ।
নাই নাই ছুটি লোৱা কমপ্লিট হ'ল, এতিয়া মানে অফিচলৈ যায়। তেনেকে মানে কাম নিদিয়ে আৰু মানে মানুহখিনিয়ে জানে ন।
তাকেহে এতিয়া, এই চৰকাৰী চাকৰি নহয় চুটি পাব তোন।
ছুটি ন ছুটি ল'লে তিনিমাহ ছুটি লৈছে।
তিনিমাহ অ' তাকে এতিয়া অ' অ' আইতাৰ কি হৈছিলে?
আইতাৰ এই বয়সত ঢুকাইছে আৰু
অ'বয়স অস্থে
উম।
এতিয়া আইতা ঢুকুৱাৰ পৰা আকৌ যিটো হেৰি খাবলগীয়া হৈছে, নিৰামিষ খাবলগীয়া হৈছে।
উম, আকৌ আইতা ঢুকুৱাৰ পিছতে মানে পাপা এইটো কণ্ডিশ্যন হৈ গ'ল।
অ'। এ মানুহৰ এতিয়া কাৰ কি হয় এইটো কোনেও ক'ব নোৱাৰে।